হেল্লো' অ শুনা পাইছানে?
অ পাইছোঁ পাইছোঁ। তুমি?
পাইছোঁ পাইছোঁ।
অ অ কি কৰি আছিলা?
এয়া অলপ ওচৰতে ষ্টেশচন এটা আছিলে তাকে অলপ খোজকাাঢ়িব আহিলোঁ আহিপেলাই ইয়াত বহি আছোঁ আৰু।
অ অ অ বাকী ভালেই নহয়?
উম ভাল ভাল তোমালোকৰ কোৱা?
মোৰ ভালে বাওঁ দেই।
ত অ অ আজি কলেজ অ ফেচাৰ্চ আছিলে ন?
অ ফেচাৰ্চ আছিল। অ এই ফেচাৰ্চৰ পৰা আহি সেই অকনমান বহিছোঁ ভাগৰ লাগিছে যে।
অ অ মই তোমালে সেই অথনি ফোন কৰিছিলোঁ। তুমি চাগে তাত আছিলে কাৰণে ফোনটো ধৰিবলৈ-
অ অ অ তাকে তাত মানে অকমান, হুলস্থুলও হৈ আছিলে মানে ব্যস্তও হৈ আছিলোও সেইকাৰণে ধৰিবলে নহ'লে আৰু।
তাকে আমি আগতে তোমাৰ ফেচাৰ্চ পাইছোঁ টো এতিয়া কিমান ধুনীয়া লাগে হয় নাই বাৰু ফেচাৰ্চত গৈ পেলাই। নতুনকে অহা সেইটোৱে নতুনকে অহা- ছাত্ৰ ছাত্ৰীসকলে ধুনীয়া ধুনীয়া গীত বা নৃত্য এনেকাবোৰ কৰে ভাল লাগে থাকি। থাকি পেলাই মানে পৰিৱেশটো ধুনীয়া হয়।
অ অ তিথিও আহে ন বাহিৰৰ পৰা।
ভাল ভাল আমাৰ ধৰা এতিয়া এ গায়ক হওঁক গীতিকাৰ এনেকুৱা- বা নাটক অভিনেতা তেখেতসকল আহেটো।
আহে আহে অ তাক তাকে তাকে আহ। চাহ খোৱা নাই এক খাম হে আও এতিয়া।
অ অ অ।
লাহে লাহে খোৱা হ'ব আৰু।
ঠিকে আছে তাকে হেৰি আলোচনা এটা কৰিব লগা আছিল অ।
অ অ কোৱা কোৱা।
হেৰি মই তোমাক কৈছিলোঁ পায় ন আগতে এই বিজ্ঞান প্ৰযুক্তিবিদ্যাৰ ওপৰত অলপ আলোচনা- কৰিব লাগিছিলে বোলে।
অ তুমি কৈছিলা তেতিয়া তাৰপিছতে মই তোমাৰ ভাবি থোৱা আছে মানে কোনখিনি মায়িম ৱা। তাৰিখে অলপ চাই থোৱা আছে যিমানখিনি জানো মই কম আৰু এতিয়া
ধৰা আমাৰ এতিয়া বিভিন্ন সময়ত কিছুমান প্ৰবন্ধ মানে লিখিবলগীয়া হৈ থাকে। আমি তাতে বিভিন্ন ব্যক্তিৰ লগত মানে কথা পাতো কিবা এটা বিষয় লৈ পেলাই। কথা পাতি পেলাই মানে এতিয়া কথা পাতিলে ধৰা নতুন নতুন তথ্য ওলাই তোমালোকৰ কথা তোমাৰ কথাখিনি ক'বা মোৰ লগত পাতিলে মই কথাখিনি কলো তেতিয়া নতুন নতুন ওলাই তো। অ তাকে এতিয়া আমি আৰম্ভ কৰো ন কথাখিনি তাকে এতিয়া তুমি মে এনেই কোৱাচোন আমাৰ বিজ্ঞান প্ৰযুক্তি বিদ্যাটো বৰ্তমানটো বহুত খিনি আগুৱাই গৈছে ন গতিকে আমাৰ দৈনন্দিন জীৱনত মানে বিজ্ঞান প্ৰযুক্তিবিদ্যাক কেনেধৰণৰ প্ৰভাৱ পেলাইছে। তুমি ইতিবাচকৰ পৰা আমি আৰম্ভ কৰোঁ। কোৱাচোন বাও
অ হয় হয় এতিয়া চোৱা ৰাতিপুৱা এটা আমি সেইটো প্ৰথম কথা আমি দিনাই কৰিব নোৱাৰো ৰাতিপুৱা শুই উঠাৰ পৰা ৰাতি শুৱালৈকে গোটেই জীৱনটো মানে এতিয়া সময়খিনি যদি প্ৰথম কথা সুলভ কৰি তুলিছে বা সহজলভ্য কৰি তুলিছে তাৰ প্ৰধান একদম মাধ্যমটোৱে হৈ গ'ল তোমাৰ প্ৰযুক্তিবিদ্যাৰ অৱদান।
হয়।
এতিয়া তেনে ক্ষেত্ৰত এতিয়া আমি শুই উঠাৰ ইয়াৰপৰি তোমাৰ ধৰা বিজ্ঞান প্ৰযুক্তিবিদ্যাৰ কাৰণে পৰিবহণ ব্যৱস্থাই হওক আমাৰ চিকিৎসা ব্যৱস্থাই হওক উন্নয়নৰ ক্ষেত্ৰতে হওক যি যি নতুন নতুন বিষয় আছে আমি আজি যিমানখিনি অগ্ৰ অগ্ৰসৰ হৈ আছো নতুন নতুন বিষয় বিলাকক সেই ক্ষেত্ৰত বিজ্ঞানৰ প্ৰ- প্ৰযুক্তিবিদ্যাৰ যথেষ্ট খিনি ইতিবাচক দিশ আছে তাৰ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ প্ৰসাৰতাৰ ফলতে আজি আমি ইমানখিনি পাইছো সি প্ৰথম কথা আহি আদিম যুগ আৰু হয় হয় আদিমৰ পৰা আজি অত্যাধুনিক অত্যাধুনিক যুগলৈকে তাৰ জৰি়য়তে পৰিৱৰ্তনশীল হৈছো। তাকে অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰিছো। গতিকে সেই প্ৰথম কথা অস্ত্ৰ আমি মোৰ মোৰ মতে প্ৰথম কথা ইতিবাচক যথেষ্ট খিনি হৈছে যাৰ ফলস্বৰূপে আমি আজি ইমান খিনিত উপস্থিত হৈ তাতো আহ ইতিবাচক আছে যদি প্ৰথমতে আমি ইতিবাচকৰ কথা যোনখিনি কৈছো
হয় হয় এতিয়া তুমি মানে ঠিক কথাই কৈছা এতিয়া বৰ্তমান তুমি চোৱা আমি যেতি- এতিয়া আদিম যুগত আছিলো আদিম যুগত কি হৈছিলে মানুহ বিলাকৰ নিজা নিৰ্দিষ্ট বাসস্থান বা নিৰ্দিষ্ট গৃহত আছিলে তাত কেৱল মানুহবিলকে সেই গছৰ ডাঙৰ ডাঙৰ গছ খোলা কৰি পেলাই তাৰ ভিতৰত আছিলে বা মাটিৰে কিছুমান গুফা বনাইছিলে আকৌ শিল গোফা কাটি পেলাই তেওঁলোকে তাত বাস কৰিছিলে আৰু তেওঁলোকে বস্ত্ৰ হিচাপে পৰিধান কৰিছিলে এইবোৰ গছৰ ছাল জীৱ জন্তু হত্যা কৰি পেলাই যি তেওঁলোকৰ ছাল পাইছিল সেই চাল ব্যৱহাৰ কৰিছিলে কিন্তু সেই আদিম যুগত মানে আদিম যুগৰ পৰাই কিন্তু বিজ্ঞান বস্তুটো আৰম্ভ হৈ আহিছে তুমি কথাটো চাবা। আদিম যুগত মানুহে প্ৰথমতে হয় নাই প্ৰথমতে এতিয়া ফল মূল খাইছিলে ফল মূল খোৱাৰ পিছতটো এটা কাহিনী আছে তুমি কাহিনটো জানে নাজানো শুনিবা হা কাহিনী বহুত ইন্তাৰেষ্টিং হয় মানে কি হৈছে আদিমজুগত বোলে এট এটা প্ৰজাতি মানে মা মানুহৰ মানে এটা দল যেতিয়া ঘূৰি ফুৰিছিলে তেতিয়া মানে খুব প্ৰচণ্ড ঢেৰেকণী বতাহ মানে এখন অৰণ্য অ্তব্য হাবিত মানে জুই লাগি গৈছিলে। সেই জুই লাগি যোৱাৰ পিছত আমি মানে সাধু আগাই পাইছিলো তোমাৰ মই জাষ্ট এই সাধু তৰ জৰিয়তে বিজ্ঞানৰ এই যিটো স্তৰ বিকাশটো সেইটো মই তোমাক বুজাব বিচাৰিছো
হয় হয়
এটা সময়ত মানে যেতিয়া এটা দল মানুহৰ দল যেতিয়া ঘূৰি ফুৰিছিলে তেতিয়া তেওঁলোকে প্ৰচণ্ড মানে এ বিজুলী ধেৰেকণিতটো দি আমাৰ বনাঞ্চল বনজুৰি সৃষ্টি হৈ যায় ন এই বনত মানে জুই লাগি গৈছে সেই বনত যেতিয়া জুই লাগিছিলে তেতিয়া বনত বাস কৰা বহুতো জীৱ জন্তু মানে সেই জুইত জ্বলি গৈছিল
হয় হয়।
আকৌ বহুতো মানে তোমাৰ হেৰি গতিকে বুলি কয় ফল মূল কিছুমান মানে জ্বলি গৈছিলে। যিবোৰ যেতিয়া জ্বলি গৈছিলে তাৰ পাছত পছত মানুহে মানে যেতিয়া সেই জ্বলি যোৱা অৰণ্যৰ মাজত সোমাইছিলে তাত দেখিছিলে কিছুমান মানে জীৱ জন্তু ধৰা তোমাৰ এতিয়া হৰিণ, গৰু, ম'হ তেনেকুৱা আগতেতো কোনো খোৱাৰ বাচ বি ইচা নাছিলে ন আদিম যুগৰ মানুহখিনিয়ে। তেতিয়া মানে সি জ্বলি যোৱা বা মানে এনেকে বইল হৈ যোৱা বস্তু বোৰ সিহঁতে মানে খাইছিলে খাই পেলাই খুব ভাল পাল। প্ৰথমতে কিন্তু সিহঁতে কেঁচা সামগ্ৰী খাইছিলে, কেঁচা সামগ্ৰী খোৱাৰ পিছত তেওঁলোকে কিন্তু সেই পুৰা সামগ্ৰী যেতিয়া খালে খাই পেলাই ভাল পালে আৰু তেতিয়া সেই জুই জ্বলি থকা আগৰ দিনৰত মানে জুইত টো আমি এতিয়া যেনেকে পেট্ৰল মেচটো বা জুই খলা টো যেতিয়া জ্বলাইছো জ্বলোৱাৰ পিছত আমি জুইকুৰা নুমাৰি পেলাব পাৰিছো। কিন্তু তেতিয়া দ দিনৰ মানুহবিলাকৰ হাতত যিহেতু জুই জ্বলোৱা কোন পদ্ধতি নছিলে সেয়েহে তেওঁলোকে এককোৰা জুই জ্বলোৱাৰ পিছত সেই জুইকুৰা মানে বহুদিন ধৰি পেলাই তেওঁলোকে ধৰি ৰাখিছিলে
হয় হয় হয়।
সেই জুই আৱিষ্কাৰ হৈছিলে আৰু তেতিয়াৰ পৰা মানুহ বিলাকে বস্তু আমি যে এতিয়া বস্তু সিজাই পেলাই খাওঁ বা বইল কৰি পুৰি পেলাই খাওঁ সেই প্ৰথাটো কিন্তু সেই তেতিয়া আৰম্ভ ক গৈছিলে আৰু ইও এটা মই ভাবো এটা বিজ্ঞান।
হয় হয় এইটো তুমি এতিয়া তুমি যোনটো কলা ন হেয়ৰ কথা যে জুই আ কথা যোনটো কলা এতিয়া সেই মো বোধে যে সেই জ আৱিষ্কাৰৰ পৰাই আচলতে মানুহ আচলতে বিজ্ঞানো প্ৰতিটো বস্তুৰ পিছতে আছে মানুহৰ আচলতে সেই জুই আৱিষ্কাৰ কাৰৰ পৰাই বিজ্ঞানৰ আহ ধাৰণাটো মোৰ মতে তেতিয়াৰ পৰাই মনত প্ৰশস্ত হৈছিলে। তেতিয়াৰ পৰাই মানে বিজ্ঞান আছে, কিন্তু মানুহে সেই তেতিয়াৰ পৰা আচলতে প্ৰকৃত ভাৱে তাক বুজি পাবলৈ বা তাক ব্যৱহাৰ কৰিব আচলতে শিকিছিলে, মোৰ মতে। লাহে লাহে সেই সেই জুই আৱিষ্কাৰৰ পৰা ধৰি আজি চন্দ্ৰত চন্দ্ৰ বা তাৰ আমাৰ মহাকাশলৈ যোৱা তাত গৈ নিজৰ আহ অস্তিত্ব ৰক্ষ ৰক্ষা কৰাৰ ক্ষেত্ৰত যিমানখিনি আজি আমি আগবাঢ়িছো সেই আহি। সেই ক্ষেত্ৰত অকল মানুহ সেই তাত ক্ষেত্ৰত কেৱল বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা দুইটাই পৰিপূৰক হিচাপে হিচাপে কাম কৰি আজি ইমান খিনি পাইছেহি আমাৰ আহি।
হয় হয় তুমি এইটো এ যথেষ্ট ভাল কথা কৈছা, যে আমাৰ বৰ্তমানত কি হৈছে মানুহে সেই আদিম যু যুগৰ পৰা আৰম্ভ কৰি পেলাই বৰ্তমান কি হৈছে মানুহে চন্দত আনকি ভৰি দিবলৈ দিছে হয় নাই কোৱা? নি নিল নীল আমষ্ট্ৰং যিজন ব্যক্তিয়ে প্ৰথম খণ্ডত মানুহ হিচাপে তেখেলে খোজ পেলাব পাৰিছে।
হয় হয়।
প্ৰথম অৱস্থাত সেই মানুহে গুফাৰ গুহাৰ হাবিয়ে বননিয়ে পিটপিটাই ঘূৰি ফুৰাৰ পৰা তাৰ মাজেদি, আমাৰ বৰ্তমানৰ সেই ইমান ডাঙৰ ডাঙৰ অট্টালিকা সজাগ ধৰি পেলাই শূন্যতটো স্থান দিবলৈ পাইছে এই গোটেইখিনি বস্তু আহ মানে আমি বিজ্ঞানৰ অৱদান বুলি ক'ব লাগিব।
হয় হয় নিশ্চিতৰূপে নিশ্চিত ৰূপে। বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ অৱদান সৰপে হয়।
যেতিয়া আমি শুই উঠি পেলাই যেতিয়া আমি এলাৰ্মটোত হাত হাত দিওঁ সেই এলাৰ্মটো হাত দিয়া সেই যন্ত্ৰটো এটা বিজ্ঞানৰ অৱদান।
বিজ্ঞানৰ অৱদান হয়।
এতিয়া আমি নিউজ পেপাৰখন পঢ়ো নিউজ পেপাৰখনত চোৱা তুমি এইটো এটা বহুত ডাঙৰ কথা যে একে সময়তে হাজাৰ কিলোমিটাৰ দূৰত দুজন ব্যক্তিয়ে একে সময়তে কথা পাতি থকাটো এটা ডাঙৰ আমাৰ বাবে এটা ৰহস্য কথা হয় নে নহয় তুমি কথাটো? কিন্তু বিজ্ঞান এই বছৰ সম্ভৱ কৰিছে। গতিকে এতিয়া আমি বিজ্ঞানৰ বলতে আগতে যিখন ঠাইলে যাবলে আমাক দছ-বাৰ ঘণ্টা লাগিছিলে, তাত কিন্তু আমি নিৰবিষদ দুঘন্টাৰ বাট অতিক্ৰম কৰিয়ে কিনো এ ৰেল লাইনৰ যোগেদি, উৰা জাহাজৰ যোগেদি পানী জাহাজৰ যোগেদি, বা আমি স্থল-স্থলৰ পথেৰেও কিন্তু সোনকালে গৈ পেলে আমি তেনেকুৱা এটা জেগাত পাবগে পাৰিছো, যাৰ জৰিয়তে বিজ্ঞানে আমাক কি কৰিছে সময়, পইচাৰ খৰচ, এইবোৰ সকলো কিন্তু ৰাহি কৰি দিছে।
হয় হয়, এইটো মই কৈছো ন তোমাক যে এ জীৱন সময়খিনিও আমাক সুলভ কৰি তুলিছে যিটো সময়ত কম অ, যিটো সময়ত অধিক কামত যিটো সময়ত অধিক সময় লাগে কামত সেইটো আজি কম সময়তে হৈ গৈছে আজি। মানুহৰ কষ্ট লাঘৱ হৈছ, হয় নে নহয় বাৰু? সুবিধা, সুবিধা সুবিধা হৈছে, উন্নয়ন হৈছে, মানুহৰ মগজুৰ বা বিজ্ঞানৰ প্ৰসাৰতা হৈছে, প্ৰযুক্তি বিদ্যাৰ াৰ প্ৰসাৰ হৈছে, সিমানে নতুন নতুন কথা জানিব পাৰিছো, সিমানে নতুন নতুন আৱিষ্কাৰ হৈছে।
হয়, হয় হয় হয়, এতিয়া বিজ্ঞান প্ৰযুক্তি এতিয়া আমাৰ মানুহৰ মানে মগজুতটো ইমান বিকাশ কৰি তুলিছে, তোমাৰ এজন মহান বিজ্ঞানীয়ে মোক কথা এষাৰ কৈছিলে, মই তোমাৰ কথাটো পাহৰিছো। ইয়াত কি ধৰ তেখেতৰ যি বাণী, তেখেতে যি পৰামৰ্শ আগবঢ়াইছিলে তাত কিন্তু বিজ্ঞানৰ এটা নেতিবাচক ডাঙৰ গুণ প্ৰভাৱ মানে প্ৰকাশ পাইছে তেখেতে কৈছিলে, যে মানুহৰ মানুহে মানে এতিয়া জ্ঞান বিজ্ঞানৰ প্ৰভাৱত মানে ইমান তেওঁলোকে বিঘা হৈছে যে, এখ সময়ত মানুহৰ শৰীৰতকৈ মূৰটো মানে ডাঙৰ হৈ পৰিবগে। আৰু মূৰটো ডাঙৰ হৈ হৈ তেওঁলোকে মূৰৰ বুজা, শৰীৰে বা ভৰিয়ে লব নোৱাৰি পেলাই সেই তেওঁলোকে কেতিয়াবা মানে মানুহখিনি এ মানে লেভিজান হৈ পেলাই পৰি দিবগে লাগিব। ইয়াত কিন্তু যদিও এইটো এটা হাস্যকৰ কথা যে মানুহ হৰ মোৰটো শৰীৰতকে ডাঙৰ হৈ যোৱাটো কিন্তু এটা হাস্যকৰ কথা, যদি তুমি চা বা আজিকালি মানুহে কিন্তু মগজুৰ ফালৰ পৰাহে কিন্তু বিকাশ হৈছে। শাৰীৰিক আমি এতিয়া ৰবৰ্তিক ইঞ্জিন বা বিভিন্ন ধৰণৰ তেনেকুৱা আমাৰ অ বেলেগে কাম কৰি দিয়া যন্ত্ৰ যিমানে উলিয়াবলৈ লৈছো, সিমানে আমি কিন্তু কাম কৰিবলে অনিচ্ছা প্ৰকাশ কৰিছো বা আমি শাৰীৰিক আমি এক্টিভিটিখিনি বাদ দি দিছো, সেই সেইটোৰ ফলত কিন্তু আমাৰ শাৰীৰিক যি অৱস্থা সেইটো কিন্তু এটা অচলা অৱস্থা
অ', এই হয় হয় এই এই ক্ষেত্ৰত মই তোমাক এটা কথা কব বিচাৰিম দেই এটা ৰিপৰ্ট, এটা বহুত ডাঙৰ এটা ৰিপৰ্ট ওলাই পৰিছে, এয়াই যোৱা বছৰৰ পৰা সেই ৰিপৰ্টো কি গম পাইছা নাই, সেই ৰিপৰ্টো অনুহৰি সেই ৰিপৰ্টটো অনুহৰি প্ৰতি বছৰ পুৰুষৰ সংখ্যা কমি কমি গৈ আছে, মানে আমাৰ যোনটো আ ল'ৰা-ছোৱালী জন্ম মৰ ক্ষেত্ৰত‌ তোমাৰ এক্স আৰু ৱাই ক্ৰমজম থাকে, এক্স আৰু ৱাই ক্ৰমজম হলে এক্স আৰু ৱাই ক্ৰমোজম হলে তোমাৰ হয় অম, বেবিটো হয় লৰা আৰু এক্স এক্স হলে হলে হয় ছোৱালী। ত', ৱাই ক্ৰমোজম এতিয়া কমি গৈছে গম পাইছা নাই। আৰু ক্ৰমোজমটো কমি যোৱাৰ লগে লগে মানুহৰ পুৰুষৰ পুৰুষত্বটো কমি আহিছে, আজি আজি আজিকালি ল'ৰাবিলাকৰ পুৰুষত্ব চাবা তোমালোকে কেনেকুৱা ধৰণৰ, পুৰুষৰ সংখ্যা কমি আহিছে আৰু ইয়াৰ মূলতে কি বুলি কৈছে বিজ্ঞানে, গম পাইছা নাই? সেই তুমি যোনটো ক'লা, তুমি যোনটো ক'লা আচলতে মানুহ, আমাৰ পুৰুষৰ যোনটো শৰীৰ শৰীৰটো চাৰ্ভাইভৰ কাৰণে শৰীৰটো গঠন গঠনৰ কাৰণে, আমি দিনটো শুই এ আ মানে এ-এলেহুৱা নিচিনাকে পৰি থকাৰ কাৰণে শ টো নহয় তেনেকুৱাকে হলেটো বেমাৰ হ'ব
মানুহৰ যোনখিনি পটেঞ্চিয়েল আছে প-পটেঞ্চিয়েল যোনখিনি আছে, পটেনঞ্চিয়েলখিনি ইউজ নকৰিলে বস্তু এটা ধৰা তৰোৱাল এখন যদি আমি ইউজ নকৰোঁ তেনেহ'লে মামৰ খায়তো বেয়া হ'বই হয়নে নহয়, গতিকে আমাৰ পুৰুষৰ পুৰুষত্বটো আচলতে যদি আমি ব্যৱহাৰ নকৰোঁ, আমাৰ শৰীৰৰ যদি দি মানে আমাৰ স্বাস্থ্যৰ যোনটো শক্তি আছে, সেই শক্তিখিনি যদি ব্যৱহাৰ নকৰোঁ কিন্তু যদি যিমান পাৰো প্ৰয়োজনীয় কাম কেইটাও যদি পায় যন্ত্ৰই যদি কৰিবলৈ চাওঁ তেনেহ'লে কিন্তু- আমাৰ কি হ'ব আমাৰ এজ এ হিউমেন আমাৰ নিজৰ কামখিনি যদি কৰিবলৈ সামৰ্থ নহম- তেনেহ'লে আমি আমাৰ অস্তিত্ব আচলতে হেৰুৱাই পেলওঁ পেলোৱাৰ উপক্ৰম হ'ম।
এইটো একদম সঁচা কথা তুমি ঠিক কথা কৈছা যে আমাৰ শক্তি যদি আমি যদি- ব্যৱহাৰ নকৰো তেতিয়াহ'লে আমাৰ শক্তি এটা সময়ত শেষ হৈ যাবগে। আমি ক'বলৈ গ'লে- বিজ্ঞান প্ৰযুক্তিবিদ্যাৰ যুগত মানুহে আমি চষ্টাজনকো যিজনে আমাক বনালে আমি তেখেতক প্ৰত্যাহ্বান দিছো। আমি এতিয়া কি কৰিছো গম পোৱা আমি টেচ তিওব সাধাৰণ এটা বটলত আমি- এতিয়া বৰ্তমান আমি জীৱৰ জী- বনৰ সৃষ্টি কৰিছো আমি সষ্টাক প্ৰত্যাহ্বান জনাইছো যে সষ্টাই সষ্টাই যি এটা প্ৰাকৃতিক নিয়ম- বনালে প্ৰাকৃতি- নিয়মৰ জৰিয়তে আমাৰ বৰ্তমানৰ মানে যি এটা কেঁচুৱা জন্ম হয় কিন্তু আমি- সেইটো কিন্তু আমি প্ৰত্যাহ্বান জনাই পেলাই আমি এটা সাধাৰণ বতটৰৰ ভিতৰত কিন্তু আমি আহ ডিম বানৰু- সেইকাৰণে মিলন ঘটাই কিন্তু আমি জীৱ সৃষ্টি কৰিবলৈ চাই-